ভালনে?
শুনিছ নে?
হয় হয় শুনিছো দিয়া তুমি শুনি- ছা?
হয় ময়ো শুনিছো।
আচ্ছা আহ ভালে আছা?
হয় মই ভালে আছো তুমি?
অ মোৰো ভালেই দিয়া কি কৰিছা পিছে?
অ মই এনে বহি আছো তুমি?
ময়ো এনেই আৰু খোজকাঢ়ি আছিলো অলপ। ভাবিলোঁ এবাৰ তোমাক ফোন কৰোঁ। খবৰ ল তোমাৰ কি কৰিছা বুলি আৰু এটা বিষয়ৰ ওপৰত কথা পাতিম বুলি ভাবিছো আজি মানে।
হয় নেকি কি বিষয়টো?
বন্ধুত্বৰ ওপৰত কি কোৱা তুমি?
হয় নিশ্চয় চ বিষয়ে ৰচনা কৰি- যিহেতু বন্ধুত্ব মানুহৰ জীৱনৰ অমূল্য সম্পদ আহ এজন ভাল বন্ধু জীৱনত সুখ দুখৰ মানে সাৰথী হয় আহ বন্ধুত্ব অবিহনে মানে আহ জীৱটো ব্যৰ্থ বুলিয় কব পাৰি স সেই বিষয়ে আলোচনা কৰিব পাৰি তুমিটো ভাল বিষয়ে- আহ ভাল লৈছা।
হয় হয় মানে কি হয় আজিকালি তোমাৰ মানে- প্ৰকৃত বন্ধুত্ব- মানে গঢ়িবলৈ বহুত সহজ যদিও মানে পালন- কৰিবলৈ বহুত বহুত টান মানে আৰু- বিচাৰিও নাপায় আৰু মানে আজিকালি চিনিব নোৱাৰি ন মানুহক সেইকাৰণে মানে- বহুত ভালদৰে মানে বাছনি- কৰিব লগা হয় সেইকাৰণে ভাবিছো আজি মই- অলপ মানে তোমাৰ লগত কথা পাতি মানে জানো কেনেকুৱা তোমাৰ অভিজ্ঞতা মানে- বন্ধুৰ ফালৰ পৰা।
হয়, ঠিকেই কৈছা মানে বন্ধুত্ব বনোৱাটো বহুত সহজ, কিন্তু এজন প্ৰকৃত বন্ধু পোৱাটো বহুতেই কঠিন কাৰণ আজি- আজিকালিৰ আ যুগত মানে মানুহ- ম বন্ধুতো সহজে বনাব পাৰি। কিন্তু উম এজন প্ৰকৃত বন্ধুই যিজনে অ সুখ দুখতো আমাৰ আ আমাক কেতিয়াও এৰি নাযায় বা- আমাক সাহস দিয়ে- আদি থাকে হয়, অ- তেওঁলোকহে আমাৰ প্ৰকৃত বন্ধু। বাকী আ যিবোৰ আন বন্ধু বোৰ আছে তেওঁলোকে মানে অকল আমাৰ খন্তেইকিয়া, আমাৰ উম সুখত আছে দুখত নাই আমি যদি তেওঁলোকক কিবা সহায় বিচাৰো তেওঁলোকে তেতিয়া কৰিব নোৱাৰিব বা আ আমাৰ পৰা আঁতৰ হৈ যাব সেইবোৰ মানে- উম আ প্ৰকৃত - বন্ধু নহয়, আমি সদায় মানে প্ৰকৃত বন্ধু- হয়, ঠিক
হয়, হয়, হয়। এই আৰু আমাৰ -আমাৰ যিহেতুকে জীৱনতটো এটা যাত্ৰা হয়, সেই যাত্ৰাত মানে তোমাৰ কি হয় আমি বহুতকে লগ পাওঁ। তাৰ ভিতৰতে আমি কিছুমানক মানে আমি বাছনি কৰি লওঁ যে এইয়া আমাৰ বন্ধু মানে, আমি নামটো দি দিওঁ ধুনীয়াকে বন্ধু বুলি কিন্তু যেত যেতিয়া বিপদ আহিব, যি যেতিয়া দৰকাৰ হ'ব তেওঁলোকক তেতিয়া আমি নাপাওঁ মানে সিহঁতক বিচাৰে কাষত, তাৰপিছত আৰু এনেকুৱা লাগে যে কি কয় এনেকুৱা লাগে যে ব। বন্ধু নালাগে মানে তাৰপিছত এই-এই বন্ধুত্ব-বন্ধুত্বৰ প্ৰতি মানে কিবা এটা সেই ভাৱ আহি যায় মানে। নালাগে আৰু নক, নবনাও আৰু এনেকুৱা ধৰণৰ তোমাৰ কেতিয়াবা হৈছিলে নে এনেকুৱা?
নাই, মোৰ লগতটো এনেকুৱা হোৱা নাই।
আচ্ছা।
মানে অ, যিবোৰ অ, প্ৰকৃত বন্ধু নাথাকে তেওঁলোকে মানে আমি যদি কিবা এটা ভুল কৰো আমাক পথ দেখুৱাই নিদিয়ে যে, এইটো ভুল কৰিছা ঐইটো শুদ্ধ কৰিছা তেওঁলোকে মানে, আমি যিটো শুদ্ধ বুলি সিটোতে আমাৰ লগত মানে মিলি যায়। কিন্তু যিটো প্ৰকৃত বন্ধু থাকে তেওঁলোকে আমাক পথ দেখুৱাই দিয়ে যে তুমি বন্ধু এইটো তুমি ভুল কৰিছা বা তুমি এইটো শুদ্ধ কৰিছা অহ, তেওঁলোকে যদি আমি কিবা এটা ভুল আমাক আঙুয়ালি-আঙুলিয়াই দিয়ে আমি যে আমি ভাল পাম, বেয়া পাম এইটো কথা ভাবি পিনে তেওঁলোকে আমাক মানে কেতিয়াও উম আমাৰ ভুলটোত আমাৰ আ লগ নিদিয়ে ত আমাক শুধৰাই দিয়ে এই যে মোৰ মতে প্ৰকৃত বন্ধু
হয়, হয়, হয় আৰু বহুত মানে দৰকাৰী মানে তেনেকুৱা বন্ধুৰ মানে প্ৰয়োজনো হয় প্ৰত্যেকৰে জীৱনত থাকিব লাগে ন এনেকুৱা বন্ধু। মানে, যিয়ে মানে ভুলত মানে লগ নিদিয়ে মানে ভুলতো ভুল, শুদ্ধটো শুদ্ধ আৰু কিছুমান থাকে ন, দুমুখীয়া টাইপৰ যে মানে ভুলতো মানে হয়, হয়, হয়, তই ঠিকে কৈছ' এনেকুৱা তাইপৰ তেনেকুৱা মানে, তেনেকুৱা ভাল নহয় আৰু টো মানে হয়টো হয় আৰু সত্য
হয়, ঠিকেই কৈছা আৰু স্কুল জীৱনত মানে বন্ধুত্বৰ বহুতেই গুৰুত্ব আছে। যেনে একেলগে খেল ধেমালি কৰা, পঢ়া ভ্ৰমন তাৰ পাছত বিভিন্ন ত তাত আমাক মানে লগ বন্ধু লাগে, আমি যেতিয়া কোনোবা এখন অ, বিদ্যালয়ত যাওঁ বা স্কুলত যাওঁ আমি অকল -অকলে কেতিয়া খা কিব' নোৱাৰো বা, আমাৰ অ, অ অকল অকলশৰীয়া অনুভৱ হয় কিন্তু যেতিয়া আমি বন্ধু পাওঁ তেতিয়া আমি একেলগে পঢ়িব পাৰো তেওঁলোকৰ লগত একেলগে টিফিন খাব পাৰো একেলগে খেলধেমালি কৰিব পাৰো আমাৰ হয়, আমাৰ মনৰ ভাব বোৰ তেওঁওলোকক প্ৰকট কৰি পিনে আমাৰ মনতটো খালী কৰিব পাৰো বা বিভিন্ন ধৰণৰ কথা চৰ্চা কৰিব পাৰো
হয়, হয়, ঠিকে কৈছা অ, আৰু এতিয়াতো-এতিয়াতো মানে ডাঙৰ হৈ আহিছ ন এতিয়া আৰু মানে এনেকুৱা হৈ গৈছে বন্ধুৰ সংখ্যা মানে কমি-কমি গৈ আছে মানে লাহে-লাহে আৰু মানে যিকেইটা স্কুলৰ পৰা বিদ্যালয়ৰ পৰা এতিয়ালৈকে পালো বিদ্যালয় গ'ল মহাবিদ্যালয় পাৰ হ'ল লগত এতিয়া মানে যিমানখিনি তালিকাত বন্ধু হৈ হৈ গৈ আছে সেইকেইটাহে মানে তোমাৰ প্ৰকৃত বন্ধু মানে এনেকুৱা যিয়ে মানে তোমাৰ এতিয়াও লগত আছে এই তেতিয়াৰ পৰা
হয় ঠিকেই কৈছা অ কিছুমান মানে বন্ধু খন্তেকীয়া থাকে যিবোৰ মানে অকল আমাৰ মানে আমি যিবোৰ স্কুলত মান বন্ধু পাতিলো তালে অ আমাৰ কিছুমান বন্ধু খন্তেকিয়া মানে অকল তেওঁলোকে আমাৰ স্বাৰ্থৰ বাবে থাকে আমাৰ কাহা যাব কিবা কৰি কাৰণে এ তেওঁে মানেম এতিয়া আমি স্কুল স্কুল জীৱনৰ পৰা ওলাই আহো তেতিয়া আমাৰ লগত বেছিম যোগাযোগ নকৰে বা কথা বতৰা নাাপাতে কাৰণ তেওঁলোকৰ স্বাৰ্থত পূৰ্ণ হৈয়ে গৈল অ কিন্তু যিবোৰ যিবোৰ তেতিয়া আমাৰ মানে অ গোটেই জীৱন ভৰ লগত থাকে সেই বুললে প্ৰকৃত বন্ধু তেতিয়া আম মানে কিছু কিছুমান বন্ধু থাকে যিবোৰ লগত বেছিকৈ যোগাযোগ নহয় কিন্তু বা আমি পাহৰি যাওঁ উম যেতিয়া আমাৰ বিপদ হয় তেওঁলোকে আমাৰ ওচৰলৈ আগতে আহে সেইবোৰহে প্ৰকৃত বন্ধু অহ যদি আমাৰ মানে অ কিছুমান দেখা যায় অহ কিছুমান বন্ধুৰ লগত মানে মোৰ বহুত সময় হল অ মানে মোৰ নহয় বেলেগলে অ মানে বহুত বছৰ জোগা জোগ হৈৱা নাছিল কিন্তু যেতিয়া মানে তেওঁক সহায় লাগিছিল সেই বন্ধুজনে আগতে সহায় কৰিছিল অ বহুত বছৰ যোগাোগ নহোৱাৰ তাৰপিছতো বোলে বহুত মধুৰ সম্পৰ্ক তেতিয়াও আছিল।
আচ্ছা আচ্ছা।
আৰু তোমাৰ মতে এজন ভাল হয় হয়।
কোৱা
অহ বাৰু তোমাৰ মতে এজন ভাল বন্ধুৰ কি কি গুণ থাকিব লাগে।
অ বন্ধু মানে বন্ধু শব্দটোত তোমাৰ বহুখিনি মানে জৰিত হৈ থাকে। কিনো মানে বন্ধুত মানে তুমি সকলো ধৰণৰ কথাই মানে একো মানে ভয় ভাৱ নোভোৱাকে নিচি নিশ্চিন্ত মানে কব পাৰা ন ত মোৰ মতে মানে বন্ধু হৈছে তোমাৰ মানে মানে পৰম মিত্ৰ আৰু যত নেকি তুমি উম একো তোমাৰ মানে তুমি তোমাৰ যিখন মানে মাস্ক থাকে মুখৰ ফিল্টাৰ সেইখিনি মানে গুচাই কিনে তুমি যাৰ আগত তোমাৰ সমস্ত মানে সকলো প্ৰকাশ কৰিব পাৰা আৰু আৰু সুখ দুখত তোমাৰ লগত দিয়ে আৰু তুমি যিটো কলা নপ মানে এবাৰ আ প্ৰথমে কলা নহয় যে ফুলটোত ভুল শুদ্ধটোত শুদ্ধ বা তই ভুল কৰিছ তই শুদ্ধ বুলি কৈ কেনে তোক সেই কৰিছ তেতিয়া মানে সেইটো নহয় আৰু মানে ফুল যদি ফুল শুদ্ধ যদি শুদ্ধ আৰু আৰু তোমাৰ হকে মানে মাত দিব পাৰে বা তোমাৰ লগত থাকিব পাৰে এনেকুৱা ধৰণৰ আৰু ত মই সেইটোয়ে ভাবো আৰু।
এজন ভাল বন্ধুত তাতে সততা বিশ্বাসযোগয়তা সহানুভূতি ধৈৰ্য আৰু সহায় কৰা মানুহকতটা থাকিব লাগে মানে আমি যেতিয়া তেওঁলো সহায় আমাক সহায় কৰিব লাগে আমাকম আমি তাতে তেওঁলোকৰ ওপৰত বিশ্বাস কৰিব পাৰি বা তেওঁলোকে আমাৰ ওপৰত বিশ্বাস কৰিব পাৰি তেনেকুৱা গুণ থাকিব লাগে অ বা মানসিকতা থাকিব লাগে আৰু ধৈৰ্য্য থাকিব লাগে তাৰ পিছত আমি অ আমাৰ সকলো প্ৰতি সহানুভূতিৰ হ'ব লাগে। সততা শিকিব লাগে যাৰ অ মানে ৰ্গ সত্যবাদী হব লাগে অ এইবোৰ গুন্ধ থাকিব লাগে মোৰ মতে আৰু অ বন্ধুত্ব মোৰ ভিত্তি হৈছে বিশ্বাস যদি বিশ্বাস
বিশ্বাস ঠিক কৈছা উম হম। বিশ্বাসযোগ্য হোৱাাতটো খুব প্ৰয়োজন মানে আজিৰ যুগত মানে। যিহে কলিৰ যুগ চলি আছে। মানে পাবৰ টান আজিকালি জানা ভাল বন্ধু বা বান্ধৱী মানে। এই আমি জানা খুব মানে সযতনে মানে খুব মানে ভালদৰে মানে চাই চিন্তি সেই বন্ধুৰ টেকটো মানে আমি ব্যৱহাৰ কৰিব লাগে, আমি যে ভাবো সকলোকে আমি বন্ধুৰ টেকতটো দি দিওঁ এতিয়া ধৰি লোৱা মই উদাহৰণ দিছো মানে মোৰ মোৰ অভিজ্ঞতাৰ ফালৰ পৰা মই কৈ আছো মই মানে বেছি দিন হোৱা নাই এ তোমাৰ বেছি মাহ মানে বছৰ হোৱা নাই যোৱা বছৰ মই তোমাৰ আহ মহাবি্য়ালয়ৰ পৰা সেই হলো মানে উত্তীৰ্ণ হৈ আহিলো এতিয়া মই ঘৰতে আছো আৰু অ কি কয় মোৰু কলেজত মানে মহাবিদ্যালয় খুব বন্ধু বান্ধৱী মানে ইটো সফালে চালে এইটো বন্ধু সে সালেে সেইটো বন্ধু সেইফালে চালে সেইটো বন্ধু ডিপাৰ্টমেন্টত বন্ধু চবতে বন্ধু কিন্তু অ যেতিয়া মই তিনি বছৰ পাৰ কৰি কিনে আহিলো গম পালো যে কি কয় মানে সেইবোৰ একো বন্ধু নাছিলে সেইবোৰ হয় তোমাৰ ক্লাচমেট আছিলে ৰুমেট আছিলে মানে। শ্ৰেণী কোঠাৰে সেই আছিলে মানে সেনেকুৱা তাতেই আৱদ্ধ আছিলে এতিয়া গম পালো যে কি কয় কমি কমি কমি কমি খুব বেছি লগত দুটা তিনিটা চাৰিটা আছে সেইকেইটাই মানে বন্ধু মানে যিয়ে নেকি তোমাৰ মাত দিব পাৰে তুমি যিকেইটা কলা বিশ্বাসযোগ্য হব লাগে সহানুভূতি থাকিব লাগে ধৈৰ্য থাকিব লাগে। সেনেকুৱা আৰু।
অ এই ঠিকেই কৈছা। আৰু আজিকালি সামাজিক মাধ্যমৰ জৰিতে অ বন্ধু প উম সহজে পৰিছে যেনে ইছ ইষ্টাগ্ৰাম টুইটাৰ ফেচবুক এইবিলাকৰ জৰিয়তে মানে আজিকালি বহুতে মানে এই মোবাইলতে ব্যস্ত থিকি পিনে মানে নতুন নতুন বন্ধু বন্ধু বনাই থাকে ফলত তেওঁলোকে যিবোৰক আ আচলতে লগ পাইছে বা চিনি পাইছে তেওঁলোকৰ বেছি অ সময় কটাও পাহৰি যায়। যায় ফলত তেওঁলোকৰ মাজত মানে অ যিবোৰ আচৰ বন্ধু লগ পোৱা সেইবোৰ মানেোক সেইলোকৰ মাজত মানে অম যিটো এটা বুজা বুজি বা কথা বতৰা সেইটো কমি যায় ফলত মানে তেওঁলোকৰ বন্ধুত্বত প্ৰভাৱ পৰি পাৰে।
হয় হয় হয়। মানে সামাজিক মাধ্যমৰ বন্ধু বিলাকো মানে ইমান এটা মানে মানে বিশ্বাসযোগ্য নহয় গম পাইছা।
হয়। আৰু অ ভাল বোন কি?
মানে, তুমি আহ সামাজিক মাধ্যমৰ বন্ধু বান্ধৱীক মানে যে তেওঁল মানে পুখীৰীত বন্ধু
অ মোৰ মতেদি মানে আমি অ বন্ধু দ সকলোকে বনাব পাৰো কিন্তু মানে অ আমি তেওঁলোকৰ কথাতৰা পাতি গম পাও যে তেওঁলোকৰ বিশ্বাসযোগ্য হয় নে নহয় আহ তেওঁলোকৰ বিশ্বাস কৰিব পাৰি নে নহয় যিবোৰ বন্ধুত্বৰ মাজত গুণ থাকিব লাগে সেইবোৰ আছেে নাই অ মোৰ মতে এনেকে সামাজিক মাধ্য়মৰ জৰিয়তে আহ মানে সোনকালে বন্ধু বনাই লব নালাগে। তেওঁৰলোকৰ লগত চা চিনাকি হ'ব লাগে। কথা বতৰা পাতিব লাগে। তেতিয়াহে আমি অ মানে বাছি লব পাৰো যে তেওঁ আমাৰ বন্ধুত্বৰ অধিকাৰী হয় নে নহয় এই উ মানে আমি যিটো তেওঁলোকক বিশ্বাস দিছো সটো অধিকাৰী হয় ন নহয়। মোৰ মতে মোৰ মতেদি ভাল বন্ধু সেইজন যিজনে আমাৰ মংগল বিচাৰে আৰু বেয়া কামাৰ পৰা আঁতৰাই ৰাখে নহয় নে
ঠিকে কৈছা তুমি। মান তোমাৰ যথেষ্টখিনি এ অভিজ্ঞতা হৈছে আৰু এই বন্ধুতৰ ফালৰ পৰা
হয়, ঠিকেই কৈছা। হয় বাৰু দিয়া হলে আজৈ তোমাৰ কথাতি ভাল লাগিল আকৌ এবাৰ লাম আন এটা বিষয়ত।
ঠিক আছে দিয়া। লগ পাম ভালকৈ থাকিবা দিয়া।